হয় শুনিছে নে?
হয় হয়, শুনিছো নমস্কাৰ।
নমস্কাৰ অ কি খবৰ আপোনাৰ?
হয় মোৰ ভালে আপোনাৰ?
মোৰ বাৰু ভালে। কি কৰি আছে পিছে এতিয়া?
এনেই আছো তুমি?
ময়ো এনেয়ে।
অ' এ নাই ৰবা খামহে।
অ' ময়ো খোৱা নাই ৰবা মায়ে বনবা গৈছে।
হয়। বাকী আজি কিহৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছিলা?
অলপ খেল ওপৰত আলোচনা কৰিম বুলি ভাবিছোঁ। কাৰণ খেল ধেমালি আমাৰ অতিল অতি লাগতিয়াল হৈ পৰিছে - পৰিছে কাৰণ খেল ধেমালি কৰিলে আমাৰ আম মাৰ শৰীৰৰ বহুতো চৰ্চা - চৰ্চা জনিত ব্যায়াম হোৱাৰ দৰে দেখা পোৱা যায়। তুমি কি ভাবা ইয়াৰ ওপৰত?
অ' এই খেল ধেমালি বিষয়টো আমাৰ এক গুৰুত্বপূৰ্ণ আমাৰ ভূমিকা। দেখুৱাই খেল ধেমালি - খেল ধেমালি আৰু গতিক কে খেল ধেমালি বুলি ক'বলৈ গ'লে মই ভাবো যে আমি সকলোৱে আৰু খেল ধেমালি খেলিব লাগে বা আমাৰ খেল ধেমালি খেলি অহ মনটো উম, ভাল লাগে লগতে আমাৰ দেহৰ যিটো আমাৰ চলাচল সেই আমাৰ চলাচলটো আমাৰ হয় লগতে আমাৰ দেহবোৰো সুস্থ হৈ থাকে মনবোৰো ভালে থাকে লগতে আমাৰ মনোযোগ মনোযোগো হয় বা স্মৃতি শক্তিও আমাৰ বৃদ্ধি পায় অ আপোনাৰ অ প্ৰিয় খেল কি এনে?
উম মোৰ প্ৰিয় খেল ক্ৰিকেট বুলিয়ে ক'ব পাৰি।
হয় হয় মোৰো ক্ৰিকেট তে মই ক্ৰিকেট খেলি বহুতো ভাল পাওঁ বা ক্ৰিকেটৰ পৰা আমাৰ যিটো আৰু আনন্দ মই ক্ৰিকেটৰ পৰা বহুত সেই যিটো তোমাৰ আনন্দ সেই আনন্দ তো মই ক্ৰিকেটৰ পৰা
হয় মই মোৰ মতামত মই ভাবো যে খেল ধেমালিৰ পৰা আমাৰ বিভিন্ন উপযোগিতা সাধন হয় উপযোগিতা সাধন হয় বা উপকাৰ উপকাৰজনিত কাম হয় কাৰণ খেল ধেমালি আমাৰ শৰীৰৰ শৰীৰ চৰ্চ শৰীৰৰ সকলোবোৰ অংগ অংগ চৰ্চা কৰে। সেই খেল ধেমালিত খেল ধেমালিৰ পৰা আমাৰ বিভিন্ন বিভিন্ন মানুহে বিভিন্ন ধৰণে বিভিন্ন দেশৰ বিভিন্ন ডাঙৰ বিভিন্ন স্থানত বিভিন্ন আন্তৰাষ্ট্ৰীয় স্থানত বিভিন্ন খেল ধেমালি চলি থকা দেখা পোৱা যায় সেইবোৰত সেইবোৰত মেড সেইবোৰত পুৰস্কাৰ আনিব পাৰিলে বা সেইবোৰত ভাল সুনাম দেশৰ সুনাম আনিব পাৰিলে আমাৰ খেল ধেমালি খেল ধেমালি খেলাৰ বা সেৰ উপ উপকাৰ হোৱা বুলি অ উপকাৰ দেশৰ উপকাৰ হোৱা বুলি জানিব পৰা যায়
হয় হয়। হয় আপুনি ঠিক কথাই কৈছে যে লগতে চাবলৈ গ'লে। আমাৰ খেল ধেমালি আমাক অ অসমকেই হওঁক বা ভাৰতকে বহুত পৰিমাণে আমাক চিনাকি কৰি দিছে যে অসম কি আৰু কি হৈছিল লগত। ভাৰতবৰ্ষকো আমাৰ বিশ্বৰ ভিতৰত চিনাকি কৰি দিছে যে ভাৰতবৰ্ষখন কেনেকুৱা বা ইয়াত বহুতো আৰু আমাৰ খ খেল ধেমালিৰ বাবে সকলো আমাৰ যি আগ্ৰহ সেই আগ্ৰহটো আমাৰ বিশ্ববাসীয়ে আৰু বৰ বৰ্তমান গম পোৱা দেখিবলৈ পোৱা যায় লগতে আমাৰ অ বৰ্তমান যিবিলাক আমাৰ ধৰি লোৱা ক্ৰিকেট ক্ৰিকেটৰ কথা কওঁ অকনমান যে খেল বুলি ক'লে আমি ক্ৰিকেটকো বুজো গতিকে আমাৰ ক্ৰিকেটে আমাক মই ভাবো যে বিশ্বৰ আগত আমাক ক্ৰিকেটেই বহুত কিছু পৰিমাণে আমাক চিনাকি কৰি দিছে আমাৰ ক্ৰিকেটে চিনাকি কৰি দিয়া বুলি আৰু মই ভাবো কাৰণ আমাৰ ধৰি তি লোৱা আমাৰ
যিখন আৰু দুহেজাৰ তেইশ চনৰ আমাৰ আন্তৰাষ্ট্ৰীয় আমাৰ যিখন খেল হৈছিল সেই। স খেলখনত আমি আহ প্ৰতিখন খেল আমি য কি যিক কি আমি অন্তিম। এখন খেল আমি হাৰিছিলো আৰু
সেই আমাৰ আহ সৰাৰ ফলত আমাৰ বহুতো আহ দেশবাসীৰ আমাৰ আমাৰ মন ভাঙি পৰিছিল বা আমাৰ দুখ বহু দুখ লাগিছিল। গতিকে ক'বলৈ গ'লে। অঁ আমি সেই আমি যিখন খেল হাৰিলো সেই হৰাৰ পৰা আমি বুজিব পাৰিলোও যে আমাৰ ভালতকৈও আৰু আমাৰ আমাতকৈ আৰু ভালতকৈ আৰু ভাল আছে যে মই এইটো ভাবিলে নহয় যে মইে আৰু সকলো। সেই ভালটকৈ ভাল আমি সেইটোৱেই ভাবিব লাগিব যে মই মানে। ভাল নহয় যে আৰু মোতকৈও বহুত আৰু ভাল আছে আৰু আমি তাৰ বাবে আমি তৈয়াৰ কৰাটো আমি নিজকে অঁ চ সকলোতকৈ আমি আৰু আহ ভাল বুলি চিনাকি দিবলৈ আমি পোন প্ৰ্থমে আমি নিজকে আৰু আঁহ ভাল কৰিব লাগিব। বা আমি খেল ধেমালিয় হওক বা অনন্য দিশত। আমি ভাল কৰিব পাৰিলেহে, আমি সকলোকেই চিনাকি কৰি দিব পাৰিম যে। হয় আমাৰ খেলবোৰ খেলৰ জৰিয়তে আৰু আমাক আমাৰ নিজকে আৰু পৰিচয় দিব পাৰে আপুনি ভাবেনে?
হয় মই মইয়ো সেইটোৱে ভাবো কাৰণ আপুনি ক'লে যে ক্ৰিকেট খেলত ক্ৰিকেট খেল খেলখনে আমাৰ ভাৰতবৰ্ষক ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় উম উম ৰাষ্টৰ দৰবাৰত চিনাকি কৰি দিছে। আপু আপু আপুনি ক'লেই যে আমি আমি সেই দুহেজাৰ তেইশৰ ৱাল দুহেজাৰ যে তেইছৰ আন্তৰাষ্ট্ৰীয় খেলখনত আমাৰ ভাৰতে ভাৰত ভাৰতবৰ্ষই লা লাষ্টৰ জিকি জিকি লাষ্টৰ খেলখন হাৰিছিল সেই সেইদৰে আপুনি কোৱাৰ আমি আমি ভাবিলে নহব যে আমি আমি শ্ৰেষ্ঠ খেলুৱৈ বুলি আমাৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ খেলুৱৈ থাকে থাকে বুলি ভ ভবাতয়ে উচিত। কাৰণ খে খেলত কোন হৰা হৰা জিকা হয় বুলি মই মই ভাবো হৰা জিকা হয়ে। আৰু খেল খেলিলে খেল খেলিলে হৰা জিকা ভাবিলে নহয় বুলি মই ভাবো সে মই মই ভাবো যে খে খে মই ভাবো যে খেল খেল খেল খেলাটো উচিত। খেল খেলাটো উচিত খেল আমাৰ ভাৰতবৰ্ষত অলপ অলপ নিয়ম আছে যে খেলত উ কি যি খেলতেই নহওক যোনজন ব্য ব্যক্তিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল বা সুনাম কঢ়িয়াব পাৰে তেওঁলোকক আমাৰ বা বায়ু সেনা বা আমাৰ এই স্থল সেনাত যোগদান দিয়াও দেখা পোৱা পোৱা যায় কম কম হয় কম কষ্টতে যোগদান দিয়াও দেখা যোৱা পোৱা যায়।
হয় হয় আপুনি ঠিক কথা কৈছে। এইটো হয় হয় মই ভাবো আৰু লগতে ক'বলৈ গ'লে আমাৰ যিবিলাক আমাৰ আমাৰ যিটো আৰু পাৰদৰ্শিতা বৰ্তমান সময়ত আমি, মই ক'বলৈ গ'লে আমাৰ বৰ্তমান এইটো আমাৰ আহ ক'বলৈ গলে অ এইটোৱেই যে আমাৰ যিটো আমাৰ বৰ্তমান চলি আছে যে মই শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ হব বিচাৰো বা সেইটো হবলৈ হলে আমি নিজকে আৰু শ্ৰেষ্ঠতা অৰ্জন কৰিবলৈ হ'লে আমি যি যিখিনি কষ্ট সেইখিনি আমি নিজেই কৰিব লাগিব। লগতে আমি দেখিবলৈ পাওঁ যে ধৰি লোৱা ক্ৰিকেটৰ ক্ৰিকেটৰ লগত জড়িত এটা ঘটনা বা অন্য খেলৰ লগত জড়িত ঘটনা আহ যে ক'বলৈ গ'লে আমাৰ বৰ্তমান সময়ত আমাৰ বহুত ত আমাৰ খেলুৱৈ আমাৰ আমাৰ অ উঠি আহিছে আৰু তাৰ ফলত আমাৰ ধৰি লোৱা ভাৰতবৰ্ষত আমাৰ যিবিলাক আমাৰ টিম আছে সেই টীম বোৰত আমাৰ বৰ্তমান বহুতো ল'ৰা ছোৱালীয়ে তাত স্থান পোৱা নাই আৰু বৰ্তমান ক'বলৈ গ'লে আমাৰ বৰ্তমান সময়ত এতিয়া চলি মই ভাবো যে আমাৰ বৰ্তমান প্ৰতিযোগিতাৰ যুগ চলি আছে যে উম উ যে মই ইয়াতকৈ আৰু ভাল হ'ব খোজো বা মই ভাল হৈ দেখাম দেখুৱাম তেতিয়াহে আমি আৰু সেই তাত আমি স্থান লাভ কৰিবলৈ সক্ষম হম।
হয় আপুনি ঠিকে কৈছে, আমি শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ হোৱা উচিত। আপুনি ভাবে ভাবেনে আমাৰ ক্ৰিক ক্ৰিকেট খেলখনে দেশৰ দেশৰ পৰা যিমান সুনাম সুনাম পায় বা দেশৰ পৰাই যিখিনি যিখিনি সহযোগিতা পাই আমাৰ ফুটবল খেলখনে সেইখিনি মই ভাবো সেইখিনি সহযোগিতা নাপায়। পায় বা সেইখিনি সেইখিনি আমাৰ আমাৰ সেই নাপায় আৰু আমাৰ সহযোগিতা নাপায় বুলি মই ভাবো। আপুনি কি ভাবে?
হয় হয় আপুনি ঠিক কথাই কৈছে। যে আমি ধৰি লোৱা আমাৰ ত এটা খেলে নাই ধৰি লোৱা আমাৰ ক্ৰিকেটেইটো অকল খেল নহয়, আমাৰ বহুতো ধৰণৰ খেল আছে। ধৰি লোৱা হকী হওক, কাবাদী হওক বা ফুটবলেই হওক আদি আমি সকলো খেলতে আমাৰ আৰু যিটো আৰু আমাৰ খেলৰ আমাৰ যিটো প্ৰচেষ্টা সেইটো আমাৰ আহ সকলো দিশত দিশতেৰ থাকিব লাগে আমি তেতিয়াহে আমি আহ তাত আমি স্থান লাভ কৰিবলৈ আমি সম ম হ'ম লগতে আমি সকলো অ ধৰণৰ ধৰি লোৱা তুমি ক্ৰিকেট খেলি ভাল পোৱা, হয়তো মই হকী খেলিয়েও ভাল পাব হ'ব পাৰ- আমাৰ বিভিন্ন আমাৰ ল'ৰা ছোৱালীৰৰে আমাৰ বিভিন্ন ধৰণৰ এক প্ৰিয় খেল থাকে। ক'বলৈ গ'লে আৰু তাৰ ওপৰত আমি যদি সঠিক অ পৰিমণে যদি আমি তাত আমি যিখিনি পৰ্যায়ত আৰু তাক আমি লাভ কৰিব পাৰো সফল লাভ কৰিব পাৰ আৰু সেইখিনি সময়লৈকে আৰু আমি কঠোৰ পৰিশ্ৰম কৰাটো আমাৰ বাবে দৰকাৰ আৰু তেতিয়াহে আমাৰ যিটো আমি সফলতা পাম বুলি আমি ভাবি থাকো মনতে সেই সফলতাটো আমাৰ পূৰ্ণতা প্ৰাপ্তি হব বুলি
হয় তুমি ঠিকেই কৈছা যে খেলৰ অভিৰুচি সকলো লোকৰে বেলেগ বেলেগ হোৱা দেখা পোৱা যায়। কাৰণ ভাৰতবৰ্ষত ভাৰতবৰ্ষত সকলো খেলে অ সমান পৰিমাণে চলাই দেখা পোৱা যায়। সে দেখা পোৱা যায় যে ন কাবাড ক্ৰিকেটৰ পিছত দ্বিতীয় নম্বৰ স্থানত আমাৰ ভাৰতত কাবাডী খেলটো জনপ্ৰিয় বুলি জনা যায়। কাবাডী এই কাবাডী খেলত আমাৰ ভাৰতে ভা ভাৰতে বিভিন বিভিন্ন সুনাম কঢ়িয়াইও ভাৰতে ভাৰতে আন্তঃৰাষ্ট্ৰীয় দৰবাৰত বিভিন্ন সুনাম কৰি কঢ়িওৱাও দেখা পোৱা যায়।
হয় হয় কি হয় হয় বাৰু লগতে মই ভাবোঁ যে আৰু এক বিষয় যে আমাৰ খেলৰ লগত আমাৰ স্বাস্থ্যটো আমাৰ ওতঃপ্ৰত ভাৱে আৰু জড়িত হৈ আছে যাৰ ফলত আমাৰ স্বাস্থ্যটো ভালে থকা দেখিবলৈ পোৱা যায়।
হয় আপুনি ঠিকেই কৈছে। খা খা খেলৰ লগত স্বাস্থ্যটো অতি গুৰুত্বপূৰ্ণভাৱে জড়িত হৈ থাকে।
অ গতিকে দিয়ক আৰু
অ অ অ ভাল লাগিল আপোনাৰ পৰা মই বহুত খেলৰ বিষয়ে নজনা কথাও জানিব পাৰিলোঁ। ধন্য ভাল লাগিল ধন্যবাদ।